হেল্ল' হেল্ল'।
অ কি কৰিছা?
কি কৰিছা?
এনেই শুই আছো। তুমি?
অ ময়ো এনে হেৰি অলপ ওলাই আহিছিলো। আজি আকৌ ৰ'দৰ পৰিমানটোও বেছি নহয়।
অ অ।
উম।
ভাত পানী খালা? ভাত-পানী খালা? হেল্ল'। হেল্ল'।
হেল্ল'।
ভাত খালা নাই?
অ খালো। তুমি?
খালো-খালো।
অ'।
খবৰ ভাল। খবৰ ভালনে? হেল্ল' আছো, আছো তুমি ভালনে?
অ, ভালে, ভালে মই ভাল।
বাকী মাহঁতৰ
মা হতৰো ভালেই, তোমালোকৰ মা, হতৰ ভাল।
ভাল, ভাল।
অ, ভাত কিহে খালা।
ভাত, মাংস আছিলে।
অ'। আমাৰো মাংস আছিলে, আজি আমাৰ মাংসই আছিলে।
অ', অ'।
সিদিনা ফোন কৰিলো। ৰিচিভ নকৰিলা?
অ', অ'।
কথা দুট মান
কি, কথা বা? বাকী কামাখ্যালে হেল্ল'? বাকী কামাখ্যালৈ যোৱাটো
কামাখ্যালৈ যাম, যাম, নহয়। মোৰ কথাটো শুনা।
অ, কোৱা?
মই মানে মানুহক কেইটামান কুৱেশ্যন ক, আছো। মানুহৰ মনৰ তোমাৰ গভীৰতকৈও গভীৰভাৱে জানি জানিবলৈ মানে, মানুহৰ মনটোক বুজিবলৈ তোমাৰ যদি প্ৰব্লেম নহয়, তোমাকো কথ, কেইটা সুধো।
অহ, কোৱাচোন বাৰু। তোমাৰ নেটৱৰ্ক নাই নেকি বাৰ কথাবলাক এটা, এটা, আহিছে এটা নয়
নহয় মোৰ নেটৱৰ্ক টো ফুলকে পাই আছো তুমি নাই পোৱা নি ব
ম, তো ফাইভ জি পাই আছো।
তেতিয়াহলে জানো কি হৈছে। ময়ো ফুল নেটৱৰ্ক পাই আছো তোমাৰ।
কি কথা কোৱাচোন?
উ। তোমাৰ মতে মানুহে কষ্ট কেতিয়া বেছিকে পায় যেতিয়া আশা এৰি দিয়ে নে যেতিয়া আশা বেছিকে কৰে। হেল্ল?
আশা বেছিকে কৰিলে।
আশা বেছিকে কৰিলে হয়।
হা?
হয় বাৰু কথাটো।
উম, কাৰণ আশাৰ এ, দিয়া পাছত কষ্টতটো অনুভৱ নহয়।
অ, সেইটো। মানুহে, মানুহে, মানুহক চিনি পাবলৈ পৰিস্থিতি এটা যথেষ্ট নে, বহুত সময়ৰ প্ৰয়োজন। চোনা, ধনা। তেনে, প, ব, দিবপ। কল খাল নাম
হেল্ল'? হেল্ল'। শুনিছা নাই বাৰু।
অ' মই শুনি আছোঁ, তুমি?
কথাবিলাক অহা নাই আকৌ।
মই নেটৱৰ্কটো পাইছোঁ কেলে জানো ভালকে শুনি পোৱা নাই।
অ' কোৱাচোন দুই নম্বৰ প্ৰশ্নটো।
মানুহে মানুহক মানে চিনি পাবলৈ পৰিস্থিতি এটাই যথেষ্ট নে নে বহু সময়ৰ প্ৰয়োজন।
পৰিস্থিতিয়ে যথেষ্ট। শুনিছা নাই।
শুনি আছোঁ শুনি আছোঁ, বাকী এনে তোমাক, অ' হয় কথাটো। বাকী এনেই তোমাৰ যদি তোমাৰ মানে, এটা দিন তোমাক এনেকুৱাকে কোনোবাই মানে কয়। যে আজি য'ত যোৱা, যি খোৱা, যি কৰা, মোৰ মানে তোমাৰ মতে যদি দিয়ে তোমাৰ গোটেই দিনটোৰ লিষ্টটো মানে কি হ'ব। শুনিছানে।
হেল্ল'।
হেল্ল'।
অ' শুনি আছোঁ কোৱা।
অ' লিষ্টটো তোমাৰ কি হ'ব যদি মানে তোমাক কোনোবাই কয় যে আজি তুমি য'ত যোৱা, যি খোৱা চব মানে তোমাৰ মতে হ'ব, পইচা পাতি একো টেনচন নাই।
বিলটো কোনে দিব।
দিলটো কোনে দিব সেইটো বাদ দিয়া যদি তোমাক কোনোবাই তেনেকুৱা এটা দিল দিয়ে ধৰা ময়ে তোমাক দিছোঁ তোমাৰ তেতিয়া মানে লিষ্টটো কি হ'ব।
লিষ্টটো।
উম।
যাম আৰু কৰ'বাত কৰ'বাত খাম আৰু কিবা কিবি।
অ'। মোৰটো নুশুধা নি।
তোমাৰ কোৱাচোন।
মোক যদি তুমি কোৱা আজিৰ দিনটোত মই যি কৰো, যি খাওঁ চব তুমি সম্পূৰ্ণ দায়িত্ব পা পালন কৰিবা বুলি, তেতিয়া তৰা ধৰা মই ৰাতিপুৱা শুই উঠিয়েই অ' তোমাৰ মূখ হাত ধুই মেলিয়ে মই ওলাই যাম।
উম।
তাৰ পিছত তুমাৰ ওলাই গৈ অ' প্ৰথমতে মই এনে তোমাৰ নৰ্মেলি মই চাহ কিন্তু যেতিয়া তুমি খাম বুলি ক'বা মই ষ্টাৰ বাক্সত কফি খাম।
উম।
হা? হেল্ল'। শুনিছানে। হেল্ল'। ভণ্টি তোমাৰ মাতটো অহা নাই। হেল্ল'।
হেল্ল'।
তোমাৰ মাতটো অহা নাই যে।
নহয় মই নেটৱৰ্কটো ভালকে পাই আছোঁ কেলে জানো মাতটো যোৱা নাই।
নে তুমি কথা ক'বই বিচৰা নাই।
না মই কথা কৈ আছোঁ, মই যিমান পাৰো সিমান কথা ক'বলৈ চেষ্টা কৰিছোঁ।
অ অ।
এতিয়া শুনিছা নে? অ সেইটোয়ে মই তোমাৰ তাৰপিছত তোমাৰ লাঞ্চটো কৰিম, আ খাম আৰু কিবা কিবি, তাৰপিছত মোৰ যত যত ফুৰিব মন যায় মই ফু ৰিম ঘূৰিম। শুনিছানে?
শুনিছো শুনিছো।
অ সেইয়াই আৰু এনজয় কৰিম গোটেই দিনটো।
উম। মই মানে কি হয় ঘূৰিটো ভাল পাওঁ, মইতো এনে ঘূৰি ভাল পাওঁ। কিন্তু মই গাড়ীত ঘুৰিবলে বেয়া পাওঁ।
অ মানে গাড়ীত--ন?
গাড়ীত উঠিলে প্ৰব্লেম হয় যে।
অ সেইটো কিছুমান মানুহৰ মানে সেইটো হয়েই।
অ স্কুটি হওক, বাইকত হওক মই পাৰিম। কিন্তু গাড়ীত নোৱাৰো।
অম টমটম-চমটম সেইটো- সেইটো
টমটম অ তুমি টমটম এখন বুক কৰিলে হ'ব।
আমাৰ কাৰণে সহজ হৈ পৰিব
এতিয়া অভ্যয়াসতটো কৰিবলৈকে নোৱাৰো যে।
অ অভ্যাসটো নে তুমি প্ৰথমতে আৰু তুমি তুমি নিজকে মানে সেইবোৰ কথা ভাবি নথাকিবা। মনতটো মানে এটা বাহিৰৰ পৰিৱেশতটো উপভোগ কৰি যাবা। গান শুনি তুমি মানে ভাবি থাকিবা যে তোমাৰ গাৰী উঠিলে প্ৰব্লেম হয়, তেতিয়া তোমাৰ প্ৰব্লেমটো নহ
উম। কিন্তু মানে মই গোন্ধ এ চি গোন্ধ সহ্য কৰিব নোৱাৰোঁ।
সেইকাৰণে মানে ক'ৰবাত ফুৰিবলৈ যোৱা বুলি কলে মানে মোৰ খংহে উঠে মানে, এনেকুৱা টাইপ।
গম পাইছানে? হেল্ল'। নেটৱৰ্কটো বহুত দিগদাৰ দিছে দেই। হেল্ল'।
হেল্ল'।
নেটৱৰ্কতটো বহুত ডিষ্টাৰ্ব দিছে।
তাকে মই শুনি আছো, মই শুনি আছো তুমি কেলে শুনি পোৱা নাই সেইটোয়ে বুজি পোৱা নাই। এতিয়া শুনিছা নাই? শুনিছা? অ ফুৰিবলেনো কি যাবা, বতৰ দেখিছানে নাই?
তাকে ঘৰৰ ভিতৰৰ পৰা ওলাবলৈকে ভয় লাগে। ঘৰৰ ভিতৰৰ পৰা ওলাবলৈকে ভয় লাগে।
হেল্ল'।
শুনি আছো, শুনি আছো। শুনি আছো শুনি আছো। উম তামাম
যিমানে- পানী খাই-সিমান এনে ভাল হ'ব। উম পাই খাই খাই নিজকে আৰু ফেনৰ তলতকেওঁ বেছি তুমি গছৰ তলত বহি থাকিবা গছৰ যিটো মানে পাত লৰি যিটো বতাহ হয়। সেই বতাহটোৱে তোমাক বেছি শান্তি দিব এই ফেনৰ তলত থকাটো মানে ইমান এটা ভাল নহয়।
অ' ভাল নহয় কিন্তু, শুনিছোঁ শুনিছ আজিকালি হয় এতিয়া গছবিলাকো নাই কিয় হৈছে নহয়, হেল্ল'। হেল্ল'। শুনিছানে। হেল্ল'। হেল্ল' ভন্টি। হেল্ল'। হেল্ল' হেল্ল' কৰি মাতটো ভাগিব এতিয়া অ'।
হেল্ল', হেল্ল'।
মাতো ভাগিবই দিয়া মোৰ আৰু, মোৰ ভাগৰ মাতটো ভাগিবই দিয়া।
মই মাতিয়ে আছোঁ তুমি শুনিছানে এতিয়া।
তুমি মাজে মাজে কৰ'বাত যোৱা নি বাৰু।
নহয় মই একে জেগাতে আছো কিন্তু মাতটো মানে মাজে মাজে নাযায় মাজে মাজে যায় এতিয়া শুনিছানে।
শুনিছোঁ শুনিছোঁ।
অ' এ এইবোৰ তোমাৰ বতৰৰ যে
কি হয় এতিয়া চোৱা গছৰ তললৈ যাবলৈও গছ এজোপা বিচাৰি পাবলৈ টান হৈছে। ডাঙৰ ডাঙৰ গছ বিলাক কাটি একদম ধ্বংস দি দিছে ন'। হেল্ল'। হেল্ল'। অ' ভন্টি।
অ'।
কি হৈছে মানে মানুহজনী।
মই মাতিয়ে আছো যিমান পাৰো সিমান চিঞৰিছো শুনা নাই তুমি।
নেটৱৰ্কৰ ইমান প্ৰব্লেম নে তোমালোকৰ।
নহয় শুনিছানে।
শুনিছানে তোহে শুনো।
এতিয়া শুনিছা নাই, এতিয়া শুনিছা নাই। এতিয়া কৈছোঁ বোলো, অ', অ'। এইটোৱে কৈছো বোলো এ ৰূপ যে দিছে উম, একদম পুৰা মেইন কাৰণটো হৈছে তোমাৰ গছ গছনি কটা। শুনিছানে, উম।
শুনিছোঁ শুনিছোঁ। শুনিছোঁ।
অ' তাকে বহুতো দেখিছাই প্লাষ্টিকৰ প্ৰদূষণ, গছ গছনি কটা। গাড়ী মটৰ বহুত হেৰি, শুনি আছ নে।
শুনিছো শুনিছো তাৰ কাৰণে বহুত প্ৰভাৱ পৰিছে গৰমটো, উম। বাকী বহুত দিনৰ মূৰত, ফোন কৰিলা বহুত বহুত ধন্যবাদ।
ৱেলকাম ৱেলকাম।
কি মনত পৰিলে নেজানো।
মনতো পৰে সদায় গৰমতে মানে কথা চথা পাতিবলে মন নোযোৱা হৈছেও।
অ', অ'।
অ' এয়া নেটৱৰ্ক
আজি কি কাৰণেনো ফোন কৰিলা তুমি।
আজি ফোন কৰাৰ মূল উদ্দেশ্য হ'ল মই মানুহৰ মনৰ ভাৱখিনি জানিবলৈ ফোন মই তোমালৈকো কৰিছোঁ মোৰ বেলেগ এজনী বালেও কৰিছো, সেনেকে মানে মই মানুহৰ